অ', কোৱা।
অ', কি কৰি আছা হে?
এ কি কৰিবা, এনেই তোমাৰ ঘৰতে আছো। নিউজ-চিউজবোৰ চাই আছিলো। তুমি কি কৰি আছা?
এই মই তোমাৰ সেই মোবাইল চাই আছিলোঁ আৰু। ময়ো তোমাৰ সেই অলপ চছ-সামাজিক মাধ্যমে চাই আছিলো দিয়া। বাকী কি নিউজ চাই আছিলা? অলপ কোৱাচোন, কি নিউজ চাই আছিল লা।
এ তুমিও পাইছাই চাগে। এ বৰ্তমান তোমাৰ এই অৰুণাচলৰ পৰিৱেশস্থিতি দেখা পাইছানে? কিমান তাতে বানপানীৰ সমস্যা হৈ আছে যে। সেইবোৰ দেখা পাই আছানে নাই পিছে?
অহা মোৰ তাত ভিডিঅ' দেখিছিলো ৰ'বা, মানে এই ইনষ্টাগ্ৰামত আৰু। যি পানীয়ে মানে উটুৱাই লৈ গৈছে সেই ঘৰবোৰ। মোৰ দেখি মানে ভয় লাগি গৈছে, আৰু সেইবিলাক পানী কিন্তু আমাৰ যিটো অ', যিটোত আমাৰ আপাৰ আচাম আছে মানে উজনি অসম তালৈ কিন্তু আহি আছে সেইবিলাক পানী। লাহে লাহে সেইটো কিন্তু এটা ভয়াৱক কথা।
হয় দিয়া মানে মোৰ মানে খবৰটো চালো থাকে খবৰ চাই আছিলোঁ। মানে তাতেতো বহু মানুহ তোমাৰ এনেও ঘৰ বাৰী নষ্ট হৈছে তোমাৰ বহুত। দুৰৱস্থাৰো আৰু তোমাৰ সেই দৃশ্যবোৰ দেখি বহুত বেয়া লাগিছে দিয়াচোন কাৰণ প্ৰাকৃতি দুৰ্যোগে ধৰা আমাৰ সেইটো মানুহৰ জীৱন সেইটো কিমান জল্দি মানে সলনি কৰি দিয়ে ন হঠাৎ। ধৰিব নোৱাৰাকৈ মানুহে মানে ইমান কষ্ট কৰে বছৰ বছৰেৰে সেই কষ্ট নিমিষত নোহোৱা হৈ যায়। মানে নিজৰ ঘৰখন বস্তু বচাবলৈও মানুহে ন সময় নাপায় ন ক'বলৈ গ'লে আচলতে। ত
এই হয় দিয়া মানে মানুহে এনে মাত পানীতো কৈ নাহে ন মানে প্ৰাকৃতিক যিবিলাক দুৰ্যোগ আছে সেইবিলাকতো কৈ নাহে ন। সেইবিলাক তোমাৰ মানে যেতিয়াই যেতিয়া আহিব পাৰে তোমাৰ বৰষুণ দিয়ক বৰষুণ দিলে বা তোমাৰ তি কেতিয়াবা এই মানে কাষৰ দেশবিলাকে মানে পানীটো এৰি দিলে এনেকুৱা আৰু তেতিয়া বানপানীৰ সৃষ্টি হয় আৰু তোমাৰ মই বানপানী দেখছো ন মান ভিডিঅ' দেখিছো মোৰ চাই কিনে ইমান ভয় লাগিছে বাপ পাৰে তাতে এিন আমি থাকিল হয় কেনেকু অনুভৱ লয় আৰু ভাবাচোন তাতে যেন সেই ঘৰবিলাকত কোনোবা ধৰি ললা মানুহ আছিল। বা ধৰি লোৱা বহুত সৰু ল'ৰা ছোৱালী আছিল ত' সেইবিলাক চোন এতিয়া নাভাবাবেচোন সেইবিলাচোন এতিয়া মানে বেয়া লাগে ভাবি কি ক'ম আৰু মই ইয়াতকৈ।
তাকে ৰোৱা মানে মইও দেখিছো আৰু তোমাৰ সেনেকুৱা বহুত পৰিস্থিতি মই দেখিছো। আৰু তোমাৰ কেৱল অৰুণাচল নহয় এইটো মানে সকলো ঠাইতে বছৰত দেখা পাবাই তুমি। আহ তোমাৰ ভাল যিমানে ভাল চহৰ নহওক বা যিমানে তোমাৰ উন্নত চহৰ নহওক। কে সকলতো যিটো এই বানপানীৰ সমস্যা এটো দেখা পাবায়ে এতিয়া যিটো অৰুণাচলত চলি আছে, ভয়াৱহ যিটো ৰূপ লৈ আছে ন' সেনকুৱা যদি ভাবা বা সনেকুৱা পৰিস্থিতি যদি গোটই অসমত আৰম্ভ হৈ যায়, অসমতো বানপানী এনেও হৈয়ে থাকে তোমাৰ ক'বলে গ'লে ত সেই বানপানী যদি আৰম্ভ হৈ যায়, যিবিলাক আমাৰ ব্ৰহ্মপুত্ৰ বা বৰাক নদীৰ কাষে আছে বা যিবিলাক ডাঙৰ ডাঙৰ নদীৰ কাষ কাষে কাষে থাকিব মানুহ। তেওঁলোকৰ কিমান সমস্যাৰ সৃষ্টি হব হয়নে নহয় কোৱাচোন?
এই হয় দিয়া মানে এই যে প্ৰাকৃতিক দুৰ্যোগ বিলাক আছে। এই যিটো প্ৰাকৃতিক দুৰ্যোগ বিলাকে ধৰি লোৱা এটা ঠাইতে মানে প্ৰভাৱ নেপেলাই ন' ই ধৰি লোৱা এটা মানে বহুত সময়ৰ কাৰণে যিটো মানুহে জীৱিকা কৰে বা যিটো মানুহৰ উপাৰ্জন সেইবিলাকটো বহুত ক্ষতি কৰে। এ ধৰি লোৱা, এই যাৰ য'ত ভাঙিছে বা যাৰ য'ৰ ঘৰ উটুৱাই নিছে বা যাৰ পৰিয়াল উটুৱাই নিছে এই বানপানীত ত সেইবিলাকে ত আৰু ঘূৰাই নাপায় ত' ঘৰটো আৰু পুণৰ বনাব পাৰিব বা তোমাৰ উপাৰ্জন তেওঁলোকে পুণৰ কৰিব পাৰিব কিন্তু যিবিলাক তোমাৰ মানুহ উটুৱাই লৈ গৈছে বা যিবিলাক মানুহে এতিয়া বিচাৰি নোপোৱা নোপোৱা দিয়া চোন এই যি ধাৰ পানী সেই ক'ত পাব নো সেই মানুহবিলাক বা কত উটি ভাহি গৈছে ত' সেইবিলাক মানুহৰ জানো পাবা ত' সেইবিলাক আৰু ঘূৰাই আনিব পাৰিবা নেকি নোৱাৰা ন এই দিয়া। বাকী তুমিতো ক'লাই অসমতো বানপানী হয়, বাকী তুমি কি ক'বা এই অসমৰ বাদ দিয়াচোন তুমি এ কোৱা মোক এই গুৱাহাটীৰ বানপানীৰ কথা অলপ কোৱাচোন মোক। তুমি কেনে এনেকুৱা অনুভৱ কৰা গুৱাহাটীত বা তুমি কেতিয়াবা এনেকুৱা অনুভৱ লৈ গাইছা নেকি গুৱাহাটীৰ বানপানীত তাৰে বিষয়ে অলপ কোৱাচোন মোক
এ বানপানী বুলি ক'লে তোমাৰ গুৱাহাটী বুলি নহয় দে সকলোতে একে সমস্যা তোমাৰ কিন্তু এই বানপানীৰ যিটো কথা ন' সেই গুৱাহাটীৰ বানপানী কোৱাৰ আগত মানে অলপমান কৈ তোমাৰ মানে বানপানীত তোমাৰ মানুহৰ ধৰা অলপ ক্ষতি সাধন কৰে মানে বহুত। কষ্টৰে বনোৱা, তোমাৰ দহ বাৰ বছৰ ধৰি, হয়তো কোনোবা মানুহে যদি ঘৰ নিৰ্মাণ কৰাত আহ ব্যস্ত আছে, তেওঁলোকৰ ঘৰটোও ধ্বংস কৰি পেলাই, সেনেকুৱা মানুহৰ কষ্টত, কিছুমানৰ কষ্ট নোহোৱা কৰি পেলাই, কিন্তু কিছুমান ক্ষেত্ৰত বানপানীয়ে সহায়ো কৰে, এতিয়া তুমি কৃষকৰ ক্ষেত্ৰত কবলৈ গ'লে সেই বানপানীৰ ফলত মাটিবোৰ পলসুৱা হৈ যায় ন, ত' সেই ক্ষেত্ৰত কৃষিকৰ্মত অলপ সুবিধা হয় আৰু বাকী তুমি যিটো গুৱাহাটীৰ তোমাৰ বানপানীৰ কথা ক'লা ন, গুৱাহাটীৰ বানপানীৰ সমস্যাটোততো একদম ক'বই ন নেলাগে, এজাক বৰষুণ দিলে তুমি জানাই, গুৱাহাটী ডুবি যায় বুলি। কয় নহয়, আৰু তুমি সেইটো সচ মিছা নহয় কিন্তু, তুমি যদি ওলাই যোৱা ক'বাত ওলাই যোৱা এতিয়া যদি বৰষুণত বতৰত ক'বাত উলাই গৈছা তুমি, তুমি এ যিটো লাষ্ট গেট বুলি কয় আমাৰ লাষ্ট গেটত সেইখিনি নাপাওঁতে, এনেকুৱা পানী হয় ন এজাক বৰষুণত আৰু পানী মানে কি এনেকুৱা নহয় যে একদম বৰষুণৰ পানী কেৱল, নলা নৰ্দমাৰ পানীবোৰ আহি যায়, ইমান লেতেৰা পানী আৰু ইমান দুৰ্গন্ধ, ত' সেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হবলগীয়া হয়, মই নিজে ধৰা আমাৰ কি হৈছিল কলেজৰ পৰা আহোতে যেতিয়া কলেজ সময়ত পঢ়ি আছিলো, তোমাৰ ইলেভেন টুৱেলভত সেই সময়ত মই এবাৰ, মানে মোৰ কলেজৰ পৰা আহিব লগা হৈছিল, বহুত বৰষুণ দিছিল আৰু সেহ-সেই বছৰ ত' বৰষুণৰ ফলত মানে, গাড়ী চাঢ়ি বন্ধ আৰু চাৰিওফালে, এক্দম বানপানী ত' ইলেক ট্ৰিক বাছবোৰ চলে গুৱাহাটীত, জানাই সেইবোৰ, পানীত নাযায় ইমান বাছ চাছ নাই, ত' তেতিয়া আমি মানে মই তেতিয়াহলে, তোমাৰ কলেজৰ পৰা একদম ঘৰলৈ একেবাৰে খোজকাঢ়িছো, এনেকুৱা উ পায় নোহোৱা অৱস্থা তোমাৰ, আনকি মই খোজকঢ়া নাই দিয়াচোন অকলে, বহুত মানুহে খোজকাঢ়িছে। সেই সময়ত, তাৰ পিছত যেতিয়া আমাৰ তোমাৰ ঘৰ নাপাওঁতে, মই যে ক'লো লাষ্ট গেট বুলি ঠাইডোখুৰ তাতে তোমাৰ ইমান পানী তোমাৰ কঁকালতকে ওপৰত পানী, তাকো ফুটফাঠৰ ওপৰত, ত' তুমি ভাবা কেনেকুৱা এটা পৰিস্থিতি, ভয়ংকৰ পৰিস্থ থিতি, আৰু এই ফুট পাটবোৰৰ কথাটো ক'বই নালাগে তোমাৰ, সেইবোলো সেইবোৰৰ একো মানে সচেতনতা নাই তোমাৰ, কেতিয়া ভাঙি সোমাই যাব পৰা, তোমাৰ মানে একদম দুৰ্ঘটনা হওঁতে বেছি সময় নালাগে আৰু। এতিয়া তুমি উলুবাৰী, বৰা চাৰ্ভিচ, এনেকুৱা ঠাইবোৰত চাবা যে, এ ফুটপাটৰ পকী ফুটফাট নহয়, কিবা প্লাষ্টিকৰ দৰে, কিবা কিছুমান বস্তু ব্যৱহাৰ কৰা হয় ন। ফলত সেইবিলাকত মানে, দুৰ্ঘটনা ঘটাৰ সম্ভাৱনাটো বাঢ়ি যায়, এতিয়া বহুত ঠাইত বাৰু পকী ফুটফাটে নিৰ্মাণ কৰা হৈছে। তথাপিও মানে যিটো বানপানীৰ সমস্যয়া তোমাৰ, আহ সেইটো বৃদ্ধি হোৱা দেখা যায়, কাৰণ তোমাৰ যিবিলাক ফুটফাট নিৰ্মাণ কৰা হৈছে, বা যিবিলাক অ', তোমাৰ নতুনকে বনাই আছে, সেইবিলাক বেছি দ নহয়, বা সেইবোৰক সময়মতে চাফা ক কৰা নহয়, ফলত কি হয় সেইবিলাকৰ মাজেৰে পানী পাৰ হৈ যাব নোৱাৰে, পানী পাৰ হব নোৱাৰিলেতো জানাই, পানী সেই তোমাৰ ঘুৰি আহি ব, ৰাস্তালে, ৰাস্তালে আহি, তোমাৰ এই কৃত্ৰিম বানপানী সৃষ্টি কৰে, আৰু বানপানীতো বানপানী তোমাৰ পানীৰ ৰং দেখিলে একেবাৰে ঘীণ লাগি যায় আৰু কবলৈ গ'লে।
এ হয় দিয়া, মানে ঠিকে কৈছা আৰু তোমাৰ, অ, অসমৰ বানপানীৰ লগতে কিন্তু অসমৰ যিটো হাৰত ভূমিকম্প হৈ থাকে, তাৰ কথা ভাবিলেও কিন্তু ভয় লাগে দিয়া, মানে তোমাৰ মানে
প্ৰতিটো মাহতে আৰু দুবাৰ তিনিবাৰতো ভূমিকম্প আহিবই আহিব সেনেকুৱা আৰু। আৰু তোমাৰ ভূমিকম্প এনে নহয় যে এই অলপ সৰুকে আহিছে সেনেকুৱা নহয় মানে কেতিয়াবাতো এই দুদিন মান আগতে গম পাইছাই ফাইভ পইণ্ট কিবা ফাইভ কিবা এনেকুৱা মেগনিটিউটৰ মানে ভূমিকম্প গৈছে আৰু। ত' সেনেকুৱা ভূমিকম্প আহিয়ে থাকে অসমত, আৰু মানে অসমৰ মানুহ বিলাকে এতিয়া মানে ইমান এটা ভয়ে নকৰে ক'বলৈ গ'লে। মানে ভূমিকম্প হৈছে এই ঘৰতে সোমাই থাকে, তুমি চাবাচোন এই বাহিৰত এবাৰ ইণ্ডোনেছিয়া ন ক'বাত তোমাৰ যে ভু এ ভূমিকম্প আহিছিলে দুদিনমান আগত হা, তাতে চাবাচোন তুমি, কি মানে মা-মানে পুৰা পানী হওক বা তোমাৰ যি-যিবিলাক অট্ট সেইবোৰ ভাঙি ম কেনেকুৱা মানে সকলোবোৰ বস্তু এনেকে লৰিছিল মানে মই ভিডিঅ' চটা পাইছিলো বাৰু স এই ভূমিকম্পৰ কথা ক'ব অলপ ভয় লাগে দিয়া মানে মাটি চাি ফাত মেলি মোৰ কেতিয়াবা ভয় লাগে মানে আগতে মই সৰুতে ভাবিছিলো আৰু মানে যিহেতু সৰুটো পুতলা বা এইবিলাক চাই আছিলো ন ত এয়া ভাবিছিলো বেছিকৈ জোৰে ভূমি ভূমিম্প আহে মানে মাটিবিলাক ফাটি যাব মাটিবিলাক ফাটি যোৱাৰ ফলত আমি মাটিৰ ভিতৰত সোমাই যাম নেকি মানে মাটিত সলতো জানেই লাৱা থকা বুলি আমি সৰুৰ পৰাই দেখিছোঁ বাি জানো লাৱা থাকেও বাৰু ভিতৰৰ পৰা মানে পৃথিৱীৰ ভিতৰৰ অংগ থাকে ত লাৱাব বিলাক তাতে আমি সোমাই পৰিম নেক এনেকুৱা, এনেকুৱা ভয় লাগে ভূমিকম্প আহিলে বা তোমাৰ ঘৰৰ টিং বা তোমাৰ কিছুমান অট্টালিকা থাকে ন অট্টালিকা থাকে কিছুমান নিজৰ ঘৰত থাকে সৰু সুৰা ঘৰত ততে কিছুমানৰ গাই চাই গ টিং বা কিছুমান ঘৰ পৰে বা তোমাৰ গছ- গছনি কেতিয়াবা এনকে মানে কব ভূমিকম্পতে আৰু অ', খহি হৈ পৰা যায় বা তোমাৰ কেতিয়াবা এ ধৰি লোৱা এই ঘ ঘৰৰ লগতে কাৰোবাৰ এই এই বস্তুৰ আৰু মানে বহুত ভয় লগা দৃশ্য দিয়া আৰু তোমাৰ এই যে আৰু এটা আছে নহয় শৰৎ পঠ বুলি কৈছে শৰৎ প বুলি এই বৰষুণৰ সময়ত যে ছিকিমিকি দেহিল যি পৰে মানুহৰ ঘৰে, ঘৰে বা তোমাৰ গছ গছনিত বেছিকে পৰি দিয়াচোন সেইটো কিন্তু ভয়াৱক ঘটনা এই দুদিনমান আগত এই বৰমাত আৰু বৰমা বা তোমাৰ এই নলবাৰী চাইডত সেইটো চাইডত মানে এই যিটো চৰত বা তোমাৰ যিটো বিজুলী পৰি মানুহ মৰাৰ সংখ্যা শিক্ষা বহুত আছিল তুমি চাগে গম নোপোৱা চাগে কিন্তু আমি যে এবাৰ এই মোবাইলত যে আমাৰ সিদিনা তোমাৰ সেই বাজিছিলা এটা চাইৰেণ বাজিছিল য এই বতৰ বেয়া হোৱা কাৰণে আমাৰ ইয়াতে বাৰু নাহিল কিন্তু স যিটো আমাৰ যিটো নামনি নামনি অসমত আছে বৰমা তোমাৰ নলবাৰী সেইটো চাইডত হওক কি মানে একদম ভয়াৱহ ঘটনা আছিল মানে মই গম পাওঁ আৰু মই যিহেতু কি বাকে থাকো মই মই সিবাগে নাটকো কাৰোবা গাঁওখন মোৰ সিবাগে ম বাৰু চহৰতে থাকো। ত' বহুত মানে ভয়াৱহ ঘটনা আছিল দিয়া মানে এইবিলাক প্ৰাকৃতিক দুৰ্যোগ হৈয়ে থাকে দিয়া অসমত বেছি বিশেষক ক'বলৈ গলে অসমত বহুতেই প্ৰাকৃতিক দুৰ্যোগ হৈ দিয়া।
হয়, হয় আৰু তোমাৰ এই বছৰতটো মানে কি হৈছে বৰষুণৰ লগত একেলগে শিলো পৰে শিল বিৰ লগত একেলগে বতাহে বতাহো দিয়ে ত' যথেষ্ট ভয়াৱহপূৰ্ণ এটা মানে পৰিস্থিতি আৰু মানুহে নিজে সচেতন নহলে বহুত বিপদ নামি আহিব কবলৈ গলে বাকী তোমাৰ যিবিলাক প্ৰাকৃতিক দুৰ্যোগ সেইবিলাকতো আৰু আমি নিয়ন্ত্ৰণ কৰিব নোৱাৰো সেইবিলাক আমি সেইবিলাকৰ প্ৰতি সচেতনতাই অৱলম্বন কৰিব পাৰিম। ত' বাকী এই বিষয়ে তোমাৰ কথা পাতিবতো পাৰি আৰু বিষয়ে মানে যিহেতু আমি প্ৰাকৃতিক দুৰ্যোগৰ কথা কলে শেষ নহয় এতিয়া তুমি যদি ভূমিকম্পৰ কথা কোৱা আমাৰ ইয়াতে সাগৰ নাইব আমি চুনামীৰ কথা নকওঁ কিন্তু বাহিৰত য'ত সাগৰৰ অ সাগৰীয়া ঠাইবোৰ আছে তাতে মানে ভূমিকম্প লগা চুনামীৰো অলপমানান সতৰ্ক বানি দিয়া হয় তটো ত এনেকুৱা ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ বহুত আছে বাকী এই বিষয়ে পিছত কেতিয়াবা কথা পাতিম দিয়া এতিয়া নহলে ৰাখিছো
অ', অ', হ'ব দিয়া ৰাখিছোঁ।